হেল্ল।
অ শুনা পাইছে নে আপুনি?
অ' পাইছো, পাইছো।
অ, আপুনি, আপুনি কি কৰি আছে?
অ' মই উম মই আপোনাৰ ভইচটো নে অলপমান মানে প পাতল হৈ আছে অলপ জোৰকে কওকচোন।
হ'ব, হ'ব। শুনা পাইছে ন এতিয়া ভালকে?
পাইছোঁ, পাইছোঁ। মৰটো শুনা যায় ন।
অ' আপুনি কি কৰি আছে?
অ' মই মানে কি বৰ্তমান অলপ আগতে ভাত, ভাত খালো মানে ভাত খাই অলপমান বহি আছো এনেকে যি গৰম পৰিছে। কি কৰিম আৰু উপায়েই নাই।
অঁহ। কি আঞ্জা খালী আপুনি?
দালি বনাইছো। দালি আৰু সৰু মাছ আছিল মাছৰ ম অলপমান মানে অলপ জোল-জোল কৰি মাছটো তৰকাৰি অলপ বনালো আলু দি। আৰু এটা মানে সেই যে পদিনাৰ চাটনি বনাইছো আৰু পাপৰ এইকেইটাই আৰু। আপুনি কিহে দি খালে?
মইতো দুপৰীয়া খাইছো আ কচু ফুল আৰু গাহৰি মাংস।
অ, গাহৰি মাংস আৰু কচু ফুল?
হয়-হয়।
কচু ফুলটো খাব ভাল লাগে বহুত।
হয় আপুনিও খায় না?
উম, মইয়ো খাওঁ কচু ফুলটো। আৰু সেই যে কচুৰ যে এটা পাত্ৰা বনাই ন? মানে সেই যে সৰু উ- পা, কচু পাত বিলাক আছে, মজলীয়া যিটো আছে।
হয় হয় হয়।
ভাজিটো এইটো, ভাজি খাব বহুত ভাল লাগে।
হয় হয়। অহ ক'বা গেলি, নে, অ ক, ক'বা গেলি- কচুৰ আমি চব বস্তুটোৱে খাব পাৰোঁ হয় না?
উম্। ক'ব গ'লে গোটেইখিনি একদম মানে- গুৰিৰ পৰা আৰম্ভ কৰি পাত লৈকে খোৱা যায়।
হয় হয়।
আৰু কচু খোৱাটো মানে- বহুত মানুহে কিন্তু কচুৰ, কচুৰ গুণাগুণটোও গম নাপায় দেই। যে কচু- কচু যে খালে যে কিমান উপকাৰী হয়, সেইটো কিন্তু কচু বহুতে গম নাপায়।
হয়।
যে মইতো ভাই যে, অহ ক'লা যিটো কচু আছে ক'লা কচুটোতো বেছি ভাল পাওঁ, সেইটো খাই অলপ মিঠা মিঠা লাগে। পাতো অলপ বেছি লাগে। আমি বেছিভাগতো এই যে ক'লা কচু এতে খাওঁ মানে অলপ আছে এই আমাৰ পিছফালে অলপ মানে ৰুই দিয়া খাইছিল আৰু নিজে নিজে হোৱা এইবিলাক। সেইবিলাক যেতিয়া মানে গাছডাল মৰি যায় তেতিয়া তাৰ মূৰাটোও খাওঁ আৰু এতিয়া এইটো গছ হৈ আছে কচুৱে কচু। এই গছোডাল কাটি, তাৰ পিছত তাৰ লগত মানে অলপ ক কঁঠালৰ বিচি, গুটি এইবিলাক দি সেইটো এটা তৰকাৰী বনাই লওঁ। খাই মজা লাগে তেনেকে।
হয় লুটিনা ঠেং কয় এইটো কচুৰ?
হম, হম কিনাটোও খাব পৰা যায়।
হয়, হয়। ইটোও বহুত।
কিছুমান মানুহতো কচুৰ খেতি কৰেছেন বা।
হয় হয় কচুৰ খেতি কৰে, বহুত খেতি কৰা দেখা পাইছো। অ আৰু কচুৰ বহুতো দাম আছে আজিকালি।
বহুত দাম কচুৰ, মানে অ ক'ব গ'লে এনে চালে ওল কচুৰ বেছি দামো নহয় আৰু কেতিয়াবা কেতিয়াবা দামো হয়, এনেকুৱা।
হয়, হয়।
যি শাক পাচলিৰ দাম হৈছে, কচুৰ দাম নহব?
হয়, হয়। এনেতো আমি কচু বহুত জাগাত এনে দেখা পাওঁ। ত'তে ত'তে কচু দেখা পাওঁ, তথাপিও কচুৰ ইমান দাম ইমান
সেইটোৱেই, ক'ব গলে কচু পোচ কচ কচু খালে বোলে, কচুৰ বোলে একে গোলাত ধৰে বোলে অমুক ধৰে তমুক ধৰে মানুহ মানুহে কয়। আমি আৰু ক মানে কোনটো কচু খালে ভাল হয় কোনটো কচু খালে বেয়া এনেকুৱে কিছুমানানে? মান গছো আছে না?
হয়, হয়
ডাঙৰ মান কচু আছে। সেইবিলাক খালে অলপ গোলা ধৰে। সেইটো নাখাওঁ যেনিবা আমি। আৰু এ বগা কচু আছে বগা একদম। দুধ কচু নেকি কয়।
হয়, হয়।
অ', সেইটোও খাই ভাল লাগে।
মানে কচুৰ কচুটো বনাবা জানলি মানে গলত নধৰে বহুত মানুহে কচুটো বনাব নাজানে সেইকাৰণে কচুটো গলত ধৰে মানে, অ। মানে কচুটো এ ঠাণ্ডা পানী দি বনাব নালাগে।
উম
কচুটো ধুল, অ', কচুটো ধঢলিও কচু ফুল টো বনালি কচুটো ডুলিয় গৰম পানী অলপ লৈ কেনে তাই গৰম পানী দি ভালকৈ ধুই ল'বি। তাৰপিছত অলপ ভাজবি, তাৰপিছত অলপ সিজিলি তাতে আৰু আকৌ গৰম পানী দিব লাগিব। সেই এনেকুৱা বনালী মানে কচুটো গলত নধৰে। কচু ঠেং হ'লেও কচু আঞ্জা হ'লেও
উম। সেই যে এনে কিছুমান যিবিলাক আমি ঘৰতে ৰুওঁ সেইবিলাক কৈছো যেনিবা নধৰে ক'ব কবল েঅ কিন্তু সেই হাবি জঘলত যিলাক কচু পোৱা যায় ন সৰু সৰু যিবিলাক কচু পোৱা যায়
হয়
সেইবিলাকত খাই মানুহ সেইবিলাক আমি ভাবো সেইবিলাক বোলে বহুত বোলে ধৰে বোলে আৰু কিছুমানে কয় সেইবিলাক ক'বলে বহুত হোৱা ধুইবিলাক বোলে নোধৰে বোলে
অ এইটো নধৰে কিছু কিছুমান বনাবা জানলি নধৰে মানে এ বনাব বনোৱাৰ বহুত টাইপ আছে মানে বনাবা নাজানিলেই চব ধৰে
সেইটোৱে বনাব জানিলে মানে নধৰে বনাব বনাব জানিলে নধৰে আৰু বনাব নাজানিলে সেইটোতো ধৰিবই
হয় হয় অ বনাব নাজানিলোতো মান মানকচুটো বহুত ধৰিব
সেই মান কচু সেইটো মানে অ হাতত তে ধৰে এইটো কাটিবই নোৱাৰি হাততে ধৰিব আগত
হয়
তাৱে মুখত দিয়াতটোতো এইটো মানে বেলেগে কথা মুখত
হয়
উম এইটোয়ে আৰু কচু মানে অ কলা ক ক'লা কচুটো আমাৰ ঘৰতে আছে যে ইমান সেই ক'লা কছুতোৱই খাওঁ বেছি বগাটোও খাই বগাটোতকৈ কিন্তু ক'লাতটো বেছি ভাল পাওঁ কিন্তু ৰাস্তাৰ কচু বিলাক এতিয়ালৈকে খাই খ পোৱা নাই মানুহে কৈ এইবিলাকো ভাল লাগে খাই খাই পোৱা নাই মানে সেইটো বোলে অলপ সেইকাৰণে নাখাওঁ
কচু খাব পাৰে যদি জগাটো ভাল হয়
সেইটোৱেই আৰু কচুটো য'ত ত'ত হয় না
হয় হয় হয় য'তে ত'তে হয়
য'তে যতেই
অ' এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি ডেইলী লাইফত মৰ্ণিঙৰ পৰা ইভিনিঙৰ ইভিনিঙৰ লগী কি কি কৰে বা কি অ, মানে ডেইলি কি কৰি থাকে মানে এই
অ, মানে মই অ, মইতো ৰাত ৰাতিপুৱা মানে এনেই সদায় মই পাঁচ বজাতে উঠোঁ আজি অলপ দেৰি হ'ল যেনিবা কেতিয়াবা মানুহৰ দিয়া ভাল নালাগে ন' আৰু কেতিয়াবা ইফাল সিফাল কাম থাকিলে হ'ল অ, কামৰ পৰা আহি দেৰি হলে ৰাতি এটা মানত জদ তে শু-শুই দিওঁ তেনেহ'লে আহ ৰাতিপুৱা আৰু কেনেকে পাঁচটা - চাৰিটাত উঠিম? তে এই দছটা বজাত ঘোমালেহে উঠিব পৰা যায়। ত মই এনেই পাঁচটা দি বেছিভাগ মই পাঁচটাতে উঠোঁ পাঁচটাত উঠি অলপমান মানে পানী খাওঁ পানী এগিলাচ মান পানী খাই তাৰপিছত অলপ মৰ্ণিং ৱাক কৰিব যাওঁ আধা ঘন্টামান। মনিয়ম কৰিয় কৰি আহি তাৰপিছত আহি গৰম পানী আকৌ খাওঁ ৰাতিপুৱা পানী খওঁ মানে মই ৰাতিপুৱা দুই লিটাৰ আঢ়াই লিটাৰ এনেকোৱা আনি খাওঁ পানী খোৱাৰ পিছত মানে পেট টো অলপমান ভাল লাগে তা তাৰ পিছ মোৰ পানী মানে লিভাৰো প্ৰব্লেম আছিল ন সেই পানী খোৱাৰ কাৰণে অলপমান প্ৰব্লেমটো কমিল মানে
এই ডক্তৰে কৈছিল মানে ৰাতিপুৱা উঠি পানী খাবৰ কাৰণে আৰু পেটটো ক্লিয়াৰ কৰিব কৈছিল সেইকাৰণে
অ লিভাৰৰ প্ৰব্লেম নহ'লেও পানী খোৱাটো চবৰ কাৰণেই ভাল
উম তাৰপিছত সেই পানী খাই আহ আহ পানী ঠাইত গা ধুব যাওঁ আৰু এতিয়াতো গৰম দিনৰ চাৰিবাৰ গা ধুলেও মানে এনেকুৱা নহয় যে ফিল নহয় যে ঠাণ্ডা লাগিছে
চাৰি পাঁচ বাৰ গা ধোৱা যায় এনেকুৱা গা ধুব যাওঁ গা ধোৱাৰ পিছত মানে আহ আহি অলপমান মন্দিৰত মানে ধূপ চাকি দিওঁ ধপ চাকি দিয়াৰ পিছত তাৰ পিছত আঠটা নটা বাজিবই আৰু এতিয়াতো কাম যোৱা আৰু সময় হয় তেতিয়া এই কামত যোৱাৰ আগতে অলপমান ভাত খাই লওঁ অলপ গৰম ভাত আলু ভা এনে নাইবা কিবা কণী চণী অলপ বইল কৰি সেইখিনি খাওঁ। খাই যোৱাৰ পিছত বাকী উম। ওলাই যাওঁ আৰু কামত।
হয়।
আৰু ছয়টা বজাত আকৌ ঘূৰি আহোঁ। ঘূৰি আহোঁ আৰু তাৰপিছত গা পা ধুই অলপমান বাহিৰত যাওঁ। অলপ মোবাইল টিভি চাওঁ।
হয়।
তেনেকে আৰু দিনটো পাৰ হয়। তাৰপিছত ৰাতিটো হৈয়ে আহে ৰাতিৰ
হয়, হয়, হয়।
খোৱা বস্তুত বনাব লাগে।
হয়, হয়। মোৰো এনেকুৱাই মইয়ো ৰাগি
মনিং ওৱাৰাক কৰিবনে?
অ' যাওঁ মই মৰ্ণিং ৱাক কৰিব যাওঁ। আমাৰ ঘৰৰ সন্মুখতে এটা ৰাস্তা আছে, তাতে মানে ডেইলি নাযাওঁ।
উম।
তাৰমানানে সপ্তাহত চাৰি দিন বা পাঁচ দিন এনেকুৱা যাওঁ আৰু মানে কেতিয়াবা অলপ কাম থাকে। পথাৰতো যাব লাগে সেইকাৰণে সদায় যোৱা নহয় আৰু। মৰ্ণিংত পচটা বা চাৰে পাঁচটা এনেকুৱা টাইমত ফুৰিবলৈ যাওঁ। তাৰপিছত আহো তাৰপিছত গা ধুই কেনে চাহ অলপ নাস্তা কৰোঁ তাৰপিছত অলপ ৰেষ্ট লওঁ আৰু। লৈ কিনে আহ, তাৰপিছত কামৰলৈ ওলাই যাওঁ আৰু।
ৰাতিপুৱা যোৱাটো ৰাতিপুৱা ম মোৰ মতে ৰাতিপুৱা মৰ্ণিং ৱাক কৰাটো বিৰাট ভাল শৰীৰৰ কাৰণে।
হয়, হয়। ৰাতিপুৱাত মৰ্ণং ৱাক কৰাটো য়োগা আৰু কিবা-কিবি কৰাতো মাত বহুত ভাল। দেহা আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল। এক্সাৰচাইজো হৈ যায়
স্বাস্থ্যৰ কাৰণে বহুত ভাল
অহ 'আৰু নিজৰ বডি ফিটনেছ চব ভাল ৰাখে আৰু এইটো
সেইটোৱেই।
এনেকুৱা কৰিব পাৰিলে ভাল হয় চব।
উম। আগতে মই মৰ্ণিং ৱাক কৰাই নাছিলোঁ। এই বেছি দিন হ'ল মোৰ প্ৰায় ছয়মাহ মমান হ'ল। সেইটো মানে অভ্যাস কৰা আৰু। আ মই যোৱাই নাছিলো। মাজতে এই দেহাটো অলপমান বেয়া লাগিল, বেয়া লাগিল মানে দু ডাক্তৰে ক'লে অ' অলপমান খোজকাঢ়িবি। খোজ কাঢ়িলে অলপ ভাল লাগিব দেহাটো খালি কামত থাকিলে নহব না অলপ দেহাতটো ফালেও চাব লাগে এইটোৱেই দি
সম কথাটো সমাপ্ত কৰোঁ নেকি?
অ' দিয়া পিছত কল কৰিম। দিয়া।